পাইছো পাইছো অঁ, তুমি?
অঁ, অঁ, মইও শুনা পাইছো বাৰু অঁ, তাকে এতিয়া কি কৰি আছা?
এইয়া আছো তোমাৰ এই ঘৰতে অকমান এই ভাত- পানী খাই আজৰি হৈ বহি আছো, হয়, হয়।
অঁ, অঁ, বাকী তোমাৰ খবৰ খাতি- মই তোমাৰ এই আ এনেই কলেজৰ পৰা আহি পাইছোহি আৰু। তাকে কলেজৰ পৰা আহি বহি বহিছোহে। হয়, বাকী ভালেই ভালেই, তোমাৰ? তোমাৰ কেনেকুৱা?
মোৰ ভালেই বাৰু, আছো, আছো।
অঁ, অঁ, বাকী আমাৰ এইফালে- বহুত ডাঙৰ কেছ কেইটামান হৈ আছে নহয় গম পাইছা নাই? মানে কি হৈছে গম পাইছানে এতিয়া-
পোৱা নাই নহয়, কোৱাচোন?
মানে মানে কি হৈছে আমাৰ এইফালৰ মানুহবিলাক মানে
কিছুমান মানুহ মানে পইচাৰ যিটো মানে যিখিনি পইচা মানে মানুহৰ পইচাটো ইমানেই কমি গৈছে
অঁ।
যে তাৰ ফলত কি হৈছে বহুত মানুহ মানে এনেকে চুইচাইদ কৰা দেখা গৈছে মানে আমাৰ এইফালে।
অঁ।
গম পাইছা নাই?
গম পাইছো মানে কি পইচা মানে পইচা মানে
পইচা মানে অঁ' সেই তেনেকুৱাই মানে। কি হয় মানে এই বেংকৰ পৰা লোন লোৱা নাছিলে আচলতে তেওঁ। তেওঁ কি হৈছিলে অঁ' মানে এনেকে মানুহক পৰা ব্যক্তিগতভাবে লোন ল'ব পাৰি যে। অঁ' অঁ। অঁ' অঁ' ধা-ধাৰলে লৈছিলে মানে পইচা। তাৰ তাৰ পিছত মানে কি হ'ল এই মানুহজনীয়ে মানে সেই সেই ব্যৱসায়টো মানে যিটো ধাৰলে যে দিয়ে পইচা। সেইটো মানে সেই বহু বহুত দিনৰ আগৰ পৰা চলাই আছিলে কামটো। হা হা? অঁ' অঁ' এই এইটো এইটো আচলতে ইলিগেল হয়। তাৰপিছত কি হ'ল মানে
ফুটোৱা